কি খবৰ?
পাইছা বৰ্তমান যে খবৰ কাতি কোৱাছোন তোমাৰ?
মোৰ খবৰ ভালে। আপোনাৰ কেনেকুৱা?
কি ক'য় শুনা পোৱা নাই।
ন আমান খতে আ এইটো বইলাৰ খাই দিয়ে বোলে আকৌ এইফালে ৰাতিপা'পা বহুত ৰ'ত দিছে এয়া বহুত গৰম পৰি অ
অ। আমাৰ ফালে ৰাতিপুৱা বিলাক আকৌ বৰষুণ দিছিলে অলপ এতিয়া ৰ'দতটো দিছে।
হয়। খোৱা- বোৱা হ'লনে?
খোৱা -বোৱা হ'ল অ। আপোনাৰ হল?
আমাৰ খোৱা -বোৱা হোৱা নাই আমাৰ লাহেদিয়ে হ'ব। কি হ'ল খাদ্য পানী? খোৱা -বোৱা কি'হে খোৱাম?
খোৱা- বোৱা মই আজি নতুনকৈ বস্তু এটা ৰেচিপি এটা বনাইছিলোঁ। তৰমুজ, আনাৰসৰ ভাজি খাই পাইছে? হেল্ল'
অ অনাৰচটো আ ভাজিছো আজি ফাৰ্ষ্ট টাইম। খাবে আনা লাগিল বাও ভালে লাগিলে
উ বৰ্তমান সময়ত ফু ৰেষ্টুৰেট খুলিছা?
কি কয়
তুমি নতুনকৈ যে মানে লাগিছা আৰম্ভ কৰি
অ
এখ ত তলাব নেকি
অ মোৰ নতুন বিজনেচটো বাৰু এতিয়া চবেই আদৰি লৈছে। সেই অ সেইটো ভাল পাইছে চবেই কনচেপ্টটো কনচেপটো মানে স যিটো জেগাত মই এতিয়া সেইটো বিজনেছটো আৰম্ভ কৰিছো সেইটো জেগাত নাই মানে এইখিনি এলেকাটো তাৰ পৰা এতিয়া নতুনকে ষ্টাৰ্ট কৰাৰ কাৰণে ভাল পাইছে সকলোৱে। আহিছে ও মানুহ কাষ্টমাৰ হৈছে যথেষ্টখিনি।
কি কয়?
হা হা
শুনা পোৱা নাই?
মাতটো অকনমান আঁতৰৰ পৰা আহা নিচিনা লাগিছে হেল্ল'
হেল্ল'
হয় এতিয়া শুনিছোঁ।
হয়। বৰ্তমান তুমি যি বিজনেচত লাগি আছা সেই বিজনেচত তোমাৰ সহায় কেনেকুৱা পাইছা?
উম। চবেই ভাল পাইছে আৰু ছোৱালী হিচাপে যিহেতু মানে এইটো বিজনেচ আৰম্ভ কৰিছোঁ প্ৰথম। সেইটো কাৰণে সকলোৱে বেছি বেছি ভাল পাইছে মানে ছোৱালী হোৱাৰ কাৰণে ছোৱালী হৈ যে তেনেকে আগবাঢ়িয়ে গৈছোঁ। আমাৰ বিজনেচটো মানে আহ হেৰিয়াত নহয় ন ৰুম এটাৰ ভিতৰত বা ৰুমৰ তেনেকে দোকান হিচাপে তেনেকে লোৱা নাই। আমি এটা ছাতিৰ তলতে তেনেকে দোকান দিছোঁ। সেইটো মানে বেছি ভাল পাইছা হয়নে তেনেকেও যে আমি দিব পাৰিছোঁ লাজ ভয় নকৰাকে।
হয় বৰ্তমান সময়ত এই বিজনেচটো বহুত জেগাত মানে দেখা পোৱা গৈছে। ইয়াক ইয়াক তোমালোকে মানে কি কি? সুত বা কি কি ফল মূল বিকিবলৈ সক্ষম হৈছা?
আমি ফলমূলৰ ভিতৰত নটা দছটাৰ ভিতৰত আইটেম ৰাখোঁ বাৰু ফল মূল উম। তৰমুজ থাকে আনাৰস থাকে কল আপেল
হয়।
আম, আঙুৰ থাকে।
হয়।
আম থাকে তাৰপৰা আৰু তেনেকে তিয়হ তেনেকুৱা ধৰণৰ বস্তু ফল মূল থাকে আৰু এতিয়া আকৌ নতুনকে এটা এড কৰিম বুলি ভাবি আছোঁ জুচটো বহুতে বিচাৰিছে সেইটো জুচটো ফল মূলৰ লগতে জুচটো থাকিলে আৰু ভাল হ'ব। এতিয়া কাষ্টমাৰো আৰু অলপ বাঢ়িব।
হয়।
এই ক্ষেত্ৰত যদি মানে কিছু উন্নত মানৰ বস্তু আনি পেলাই বিকা হয় তেতিয়া। মানুহৰ পৰা কেনেকুৱা ধৰণৰ সহায় পোৱা হ'ব।
ভা মই ভাবোঁ উন্ন নহ'লেও মানে ভালকে যদি কামটো কৰিব পাৰে মানে। কাষ্টমাৰক সু মানে হেপি কৰিব পাৰে তেতিয়া এনেকে কোনে ল'ব কিন্তু অকনমানতে যদি ভা ব এইটো একেবাৰে উ এইটো বিজনেচতে লাগিম বুলি তেতিয়াতো বহাব লবয় লাগিব, তেতিয়া কিবা কবি ধৰক ল'ব লাগিব। এতিয়া ধৰক মোৰ দোকানত আইচ বক্সটো নাই। আইচ বক্স এটা দৰকাৰ হৈ আছে আইচ বক্স। ল'ব লাগিব।
বৰ্তমান সময়ত তোমালোকে যিহেতু ফল মূলৰ দাম বহুত বেছি তোমালোকে গোটেই ফল মূল খিনি মানে এটা কম মূল্যত মানে মানুহক খোৱাবলৈ সক্ষম হৈছা তাৰ কাৰণে বহুত ভাল লাগিছে।
হয়।
যিহেতু মানুহে ইমানখিনি ফল মূল একেলগে মানে এটা এটাকৈ কিনি খাব নিবিচাৰে। যদি একেলগে পায় তেতিয়া খাবলৈ মানে বতৰৰ বস্তু বতৰত খালে মানে স্বাস্থ্যৰ কাৰণে অকমান উপকাৰী হয়।
হয়। আজিকালি সেইটো বস্তু আজিকালি মানে আ চাওমিন মম' এইখিনি, নাই এত এই ফল মূলটো খাবলে বেছি মানে ভাল পাইছে মানুহখিনিয়ে
অঁ।
অকমান হেল্ডি থকাটো বিছাৰে। প্ৰায়খিনি মানুহে সেইটো কাৰণে দোকানখন খোলাৰ কাৰণে ভাল পাইছে বহুতে।
হয়। এনেকৈ যে ছোৱালী সকল যদি ঘৰতে বহি নেথাকে বা কিবা এটা সৰু স্কিল লৈ যদি উম, ওলাই আহে তেওঁলোকে তেওঁলোকৰ মানে নিজৰ যিটোখিনি খৰ খৰচ হয়। সেইখিনি কিবা এটা নহয় কিবা এটা ইনকামৰ পঠ আগবাঢ়িব পাৰিব ন?
হয় পাৰিব আজিকালিতো সেইটোয়ে এটা বহুত ডাঙৰ মানে এটা ইন্সপিরেশন হৈ গইছে। সকলোৰে কাৰণে মানে ছোৱালী খিনি যে এনেকে ওলাই আহি পেলাই কিবা সৰুকয় হলেও ব্যৱসায় এটা আৰম্ভ কৰিছে। সেইটো কাৰণে অসমীয়া হৈ পেলাইও আৰম্ভ কৰিছে সেইখিনি বিশেষকে। সেইবাবে বেছি ভাল হৈছে ভাবো মই। কাৰণ আজিকালিতো বহুত বাহিৰা মানুহে হয় থাকে।
হয়। সেই ক্ষেত্ৰত যদি তোমালোকে ধৰা, চৰকাৰে যদি কিছু সংখ্যক তোমালোকক মানে, আগবাঢ়ি যাবলৈ উৎসাহ কৰে, নকৰে? এতিয়া তোমালোকে অকণ আগুৱাই যোৱাত সহায় হ'ব। এই ক্ষেত্ৰত, এই ক্ষেত্ৰত কিবা তোমালোকে সুবিধা পাইছা নেকি?
অঁ, এতিয়ালৈকে বৰ্তমান সুবিধা পোৱা নাই। কিন্তু নিউজ চেনেলে আমাৰ নিউজ কৰিছিলেহি। এবাৰ আমি ভাৱো, তেনেকে সুবিধাটো পাম বুলি।
অঁ। অনাগত দিনত যদি চৰকাৰে তোমালোকলৈ কিবা সাহায্য বা তেনেকুৱা কিবা স্কিম প্ৰেৰণ ক কৰে তেতিয়া তোমালোকে ইয়াতকৈ অকমান উন্নত মানৰ ব্যৱস্থা বা উন্নতমানৰ সন্মুখ পাবলৈ
অঁহ। তেতিয়া আৰু ভাল হ'ব মানে আমাৰ। আমি যিহেতু এটা নূন্যতম পইছা লৈ পেলাই এইটো বিজনেছ আৰম্ভ কৰিছিলোঁ। তেতিয়া বিচ নিশ্চয়, আৰু আগবঢ়াবলে হ'য়টো যদি চৰকাৰ ফালৰ পৰা কিবা সুবিধা পাওঁ, তেতিয়া আমাৰ কাৰণে সুবিধা হ'য়।
হ'য়। এ এই ক্ষেত্ৰত তুমি চৰকাৰলৈ কেনেকুৱা ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিবা।
উম, যদি বিচাৰে তেনেকে আমি যোনখিনি যেনেকে ওলাই আহিছে ত সেই সেই সকল লোকক যদি কিবা এটা সাহায্য দিব বিচাৰে, দিয়াতোৱেই বিচাৰো। সাহায্যটো।
হ'য়। ঠিক আছে, তোমাৰ লগত আজি এইটো বিষয়ত কথা পাতি ভাল লাগিলে। মই অনাগত দিনত মই তোমাক, অনা গত দিনত তোমাক এই বিষয়ৰ লগতে জড়িত থকা কিছু কথা তোমাৰ লগত আলোচনা কৰি
হ'য়।
আজিলৈ ইমানটে সামৰিছোঁ। ধন্যবাদ।
অঁ, ধন্যবাদ।